হেল্ল'?
হয়।
হয়, শুনিছেনে আপুনি?
হয় শুনিছোঁ, অ'।
হয় - হয়।
অ' কোনে কৈছিলে আপুনি?
হয়, মই অ' কৃষ্ণা, অলপ আগতে ফোন কৰিছিলোঁ। টেকচ কৰিছিলোঁ আপোনাক।
হয়-হয়-হয় অ', অ' মোৰ খবৰ ভালেই। আপোনাৰ ভালনে?
হয়-হয় মোৰো ভালে, আজি আমি কোনটো বিষয়ত কথা পাতিব পাৰো?
আজি আমি আ ট্ৰেভেলিং ভ্ৰমণৰ বিষয় কথা পাতো নেকি অলপ?
হয়-হয় নিশ্চয় হয়। ককচোন আপুনি ক'ত-ক'ত গ'লে এতিয়ালৈকে?
এতিয়ালৈকে মই যদি ভ্ৰমণৰ কথা কও অ' তেনেকে বিশেষ হিচাপ কৰি ৰাখা নাই আ, কিন্তু ভ্ৰমণ মই কৰিছো তেনেকে মই ভ্ৰমণ কৰি ভাল পাও বহুত ঠাইলৈ এনেকে গৈছো আজি। আ' ধৰক মেঘালয়া গৈছো ছিকিম অ' দাৰ্জিলিং বা অৰুণাচলৰ বহুত নানান ঠাইত গৈছো। আহ, অ' নেপাল গৈছো এবাৰ আহ বহুত সৰুতে গৈছো নেপাল।
হয়-হয় মানে ইণ্টাৰনেশ্যনেল ট্ৰিপো হৈ গ'ল এটা ন।
অ' তেনেকে ক'ব পাৰি আৰু ইণ্টাৰনেশ্যনেল, মানে দাৰ্জী দাৰ্জিলিং হয় তেনেকে নেপাল গুচি গৈছিলো। হয় ত আপুনি ভ্ৰমণ কৰি ভাল পায়নে?
হয়-হয় মই ভাল পাওঁ, আৰু মানে তেনেকে মানে ভ্ৰমণ কৰিলে এটা মাইন্ডটোও ফ্ৰেছ থাকে ন আমাৰ। আৰু বহুখিনি বস্তু আমি শিকিবলৈ পাওঁ বা বেলেগ-বেলেগ মানে জনজাতিৰ খাদ্য বোৰৰ লগত আমি পৰিচয় হও। বা সিহতৰ কেনেকৈ চলে কেনে কৈ কি কৰে সেইটোও আমি জানিবলৈ পাওঁ মানে হয়
প্ৰণালীটোৰ বিষয়ে গম পাবা, ইহঁতৰ দৈনন্দিন জীৱনবোৰ কেনেকুৱা হয় বা ইহঁতৰ লাইফ চালটো কেনেকুৱা হয় ন?
হয়, হয় সেইটোৱে আৰু আপুনি কওঁকচোন আপুনি নৰ্থ ইষ্টৰ মানে প্ৰায়খিনি ঠাইয়ে মানে তেনেকে গৈ পালে আৰু ন?
হয়, হয় তে প্ৰায়খিনি ঠাই ফুৰিছো বুলি ক'ব পাৰি আৰু। তথাপি আছে বহুত খিনি ঠাই এতিয়াও আ ফুৰিবলগীয়া আছে। আ সেইকেইটা মই আ থৈ দিছো যে সময় সুবিধা পালে মই ভ্ৰমণ কৰিব যাম বুলি আৰু।
অহ হয়-হয় ঠিক আছে বাৰু। আৰু আপুনি অসম মানে তেনেকে অসমৰ বাহিৰ মানে নৰ্থ ইষ্টৰ বাহিৰত যিটো মেইনলেণ্ডত ক'ত- ক'ত গ'লে?
আ, তেনেকে মই যোৱা হোৱা নাই মেইনলেণ্ডত। যদি অ, মই অকল নৰ্থ ইষ্টৰ সেই সেইখিনি ঠাই মই ফুৰিছো। আৰু যোৱাৰ ইচ্ছাতো আ যোৱাৰ ইচ্ছা বহুত আছে বা বিদেশলৈ যোৱাৰ ইচ চাও বহুত আছে কিন্তু
আচ্ছা, আচ্ছা হয়, হয়।
আপুনি ক'ত-ক'ত ফুৰিছে বাৰু ভ্ৰমণ কৰিছে?
মই তেনেকে বিশেষকে মানে নৰ্থ ইষ্টতে ফুৰিলো সিলং গৈছ
হয়।
আৰু তেনেকে মিজোৰাম গ'লো আৰু তেনেকে বিশেষ বাকী মই বাহিৰত যাই পোৱা নাই আৰু মানে অসমৰ ভিতৰত তে যিবোৰ ঠাই আছে, থানবোৰ আছে আমাৰ
হয়, হয়।
সেইবোৰ থা-থানবোৰত গৈছো। অলপতে মই নগাঁৱৰ যিখন বৰদোৱা থানখন আছে
হয়, হয়।
অ, হয় শুনিছে চাগে আপুনি সেইখনৰ কথা? হয়, হয় সেইখনত গ'লো অলপতে। আৰু সোণাপুৰত যিখন হয়। আৰু চণাপুৰত যিখন জুবিন খেত্ ত্ৰ হয়, তাত গ'লোঁ। হয়।
অ' আপুনি আ- তীৰ্থভ্ৰমণ কৰিব ভাল পায় ন'?
হয় - হয়, মই ভাল পাওঁ, মানে পৰিবাৰৰ লগত গ'লোঁ তেনে
পৰিবাৰৰ লগত। আ- এতিয়া আপোনাৰ ভ্ৰমণৰো বহুত কেইটা আপোনাৰ ধৰক আ বেলেগ - বেলেগ ধৰণৰ ভ্ৰমণ আছে। কিছুমানে এডভেঞ্চাৰ ভ্ৰমণ কৰি ভাল পায়, নহয় জানো? বা কিছুমানে তীৰ্থভ্ৰমণ কৰি ভাল পায়। আৰু কিছুমানে ধৰক আ- চ'ল' ভ্ৰমণ কৰি অকলে ফুৰি, আ- নমাদ, মানে কি বুলি কয় অকলে ফুৰি ভাল পায়, নহয় জানো? কিছুমানে লগ সমনীয়াৰ লগত। তো আপুনি ভ্ৰমণ- আপুনি পৰিয়ালৰ লগত বেছি ফুৰি ভাল পায় নে বা লগ বন্ধুৰ লগত ফুৰি ভাল পায়?
সেইটো মানে মোৰ মতে মানে ঠাইলৈও হেৰি কৰে আৰু, মানে যেনেকে তীৰ্থস্থানবোৰত পৰিবাৰৰ লগত গৈ বেছি ভাল লাগে। আৰু যিবোৰ অলপ এ- এডভেঞ্চাছাৰ ঠাই হয়, যেনেকে ক- ট্ৰেকিং বা তেনেকুৱা ঠাইতবোৰত লগ- বন্ধুৰ লগত গৈ বেছি লাগে আৰু, হয় - হয়। আপুনি কওঁকচোন আপুনি কাৰ- মানে কাৰ লগত তেনেকে যাই ভাল পায়?
অ', আপোন আ- মোৰো আপোনাৰ দৰেই। আ- তীৰ্থ ভ্ৰমণ কৰিলে মই মোৰ নিজৰ পৰিয়াল, মা-দেউতাহঁতৰ লগত যাওঁ। আৰু যদি তেনেকুৱা পাহাৰ, নদ-নদী বা এডভেঞ্চাৰ যদি অলপ বিচাৰোঁ দেন, আ- মই লগ সমনীয়াৰ লগত যাওঁ। আৰু বিশেষকে মই আ- পাহাৰীয়া অঞ্চলবোৰ বেছি ভাল পাওঁ। পাহাৰীয়া অঞ্চল ধৰক আ- সেউজীয়া সেই কিবাবোৰ বেছি মোৰ ভাল লাগে। হয় -হয়, প্ৰকৃতি- প্ৰকৃতিৰ আ- প্ৰকৃতিৰ লগত মানে সেই কিবাটো ভাল পাওঁ আৰু, প্ৰকৃতিক ভাল পাওঁ। গতিকে প্ৰকৃতিৰ লগত বিলীন হব বিচাৰোঁ মানে।
অ' হয় - হয়। আৰু আপুনি কি ভাবে মানে এজন ব্যক্তি মানে যেতিয়া ভ্ৰমণ কৰে তেতিয়া মানে কেনেকুৱা হেৰি হয়, আপুনি কি ভাবে এইটো?
অ' মইতো সেইটো ভাবোঁ আ জীৱনত এবাৰ নহয় মানে এবাৰ নহয় এবাৰ মানুহ ভ্ৰমণলৈ ওলাবই লাগে। অ'- ভ্ৰমণ কৰিলে আপোনাৰ বহুতখিনি সমস্যা ধৰক, সমস্যা বুলি নকওঁ। আ- আপোনাৰ মেণ্টেল আ- যিটো আ- আ- কিবা চি টোৱেশ্যন বা যি হওঁক, মানসিকভাৱে আপুনি বহুতখিনি সকাহ পায় বা যদি মনত আপোনাৰ দুখ কষ্ট বা কিবা তেনেকুৱা ধৰণৰ যদি চলি থাকে ন', ভ্ৰমণ কৰিলে আপোনাৰ নতুন ঠাইত আপোনাৰ বা এটা প্ৰকৃতিৰ মাজত যদি ওলাই যায় সেইখিনি বস্তু বহুতখিনি সকাহ পোৱা যায় বা অ' তেনেকুৱা ধৰণৰ আৰু। তো মানুহে এবাৰ এক্সপিৰিয়েঞ্চ কৰিব লাগে বুলি মই ভাবোঁ। ভ্ৰমণ কৰিব লাগে।
হয় - হয়।
কয় ন' মানুহে যে লাইফ ইজ এ- মানে আমাৰ লাইফটোৱে এটা ভ্ৰমণ, যদি আমি ভালদৰে চাওঁ। আ- আপুন আপুনি একদম দূৰলৈ যোৱাটোৱে ভ্ৰমণ বুলি মই কব নিবিচাৰোঁ। আপুনি ওচৰে-পাজৰে সে খিনি টাইমো আপুনি ভ্ৰমণ কৰিব পাৰে। তাতো বহুত নানান কথা আপুনি শিকিব পাৰে ন'?
হয় - হয়, মানে এনেকুৱা থাকে যে, আমাৰ ঘৰৰ কাষৰ ঠাইবোৰো কেতিয়াবা মানে একদম ওচৰৰ ঠাইবোৰ আমি ইমান এটা নাভাবোঁ যে ইয়াতে যাম নে, বাট সেইবোৰ ঠাইৰ পৰা গৈয়ো আমি বহুতখিনি বস্তু শিকিব পা
হয়, হয় বহুতখিনি বস্তু শিকিব পাৰে। ত সেইবোৰ ঠাইলৈও যাব লাগে। আপুনি আপোনাৰ টকা-পইচা নাই বুলি আপুনি ভ্ৰমণ কৰিব নাযাওঁ বা তেনেকুৱা এটা আ মনত আনিব নালাগে তেনেকুৱা কথা এটা। আমি যেতিয়াই বিচাৰো হয়তো আপুনি ওলাই যাওক মুঠতে হয়নে নহয়? ফুৰি আহক, নতুন কথা কিবা এটা নিশ্চয় কিবা শিকিব।
হয়, হয় আৰু এজন ব্যক্তি যেতিয়া মানে ভ্ৰমণ কৰে তেওঁ মানে বহুতখিনি বস্তু বাহিৰা বস্তু যিবোৰ আমি মানে উ ভাবো যে এইবোৰ ইমান দৰকাৰী নহয়। সেইখিনি বস্তুওঁ শিকিব পাৰে ন লাই জীৱনত।
হয়, হয়। অ আৰু তেনেকুৱা আপোনাৰ কিবা অভিজ্ঞতা আছে নেকি যে ভ্ৰমণ কৰি বা কিনো মানে থাকে নহয় বেলেগ-বেলেগ ঠাইত আপোনাৰ বেলেগ-বেলেগ অভিজ্ঞতা হ'ব ভ্ৰমণ কৰিলে, হয় নাই?
তেনেকুৱা বিশেষকে অভিজ্ঞতা নাই। এবাৰ আছিলে মানে মই চিলচৰ চাইডৰ পৰা গুৱাহাটীলৈ আহি আছিলো, তেতিয়া যিটো আমাৰ শ্বিলঙৰ মানে যিটো বাইপাছ হয় আৰু তাত মানে আমাৰ গাড়ীখন এক্সিডেণ্ট হৈছিলে তাত আমি অলম'ষ্ট আ ধৰি লওক আপোনাৰ আঠ দ আঠ ন ঘন্ট মান তাতেই ফচি আছিলোঁ, জংঘল টাইপ এৰিয়া আছিলে আৰু।
হয়-হয়।
উম হয়। সেইটো এটা অভিজ্ঞতা মানে উ মানে কাৰেণ্ট নাছিলে আৰু তেনেকে নেটৱৰ্কো নাপায় ন সেইবোৰ ঠাইত। হয়, মানে সেই টো এটা মানে ভাল অভিজ্ঞতা নহয় বাৰু বাট মানে মনত ৰৈ স্মৃতিত ৰৈ গ'ল আৰু সি খিনি কথা। হয়-হয়-হয়, সেইটো মানে নাপাহৰোঁ আৰু সেইটো।
হয়, ভ্ৰমণ কৰিলে তেনেকুৱা আপোনাৰ অভিজ্ঞতা বহুতখিনিয়ে হয়, আহ ধৰক মোৰ তেনেকুৱা অভিজ্ঞতা বহুত আছে, মই যেতিয়া মই যেতিয়া আ টাৱাংলৈ গৈছিলোঁ, আহ মই আহ দুহেজাৰ বিছ চনমানত গৈছিলোঁ, আমি বাইক ৰাইড কৰি গৈছিলোঁ, বাইক চলাই গৈছিলোঁ আমি। আহ তেতিয়া আহ পাহাৰীয়া ৰাস্তা একা-বেকা ৰাস্তা নহয় জানো, একা-বেকা ৰাস্তাত আপুনি বহুত সাৱধানে চলাবলগীয়া হয় কৰোঁতে, অ'
হয়-হয়।
তেতিয়া আমি বহুতবাৰ আহ পৰিছোঁ, আকৌ চলাইছোঁ, কাৰণ সেইটো টাইমত আপোনাৰ টাবাঙত বৰফ পৰে, আৰু বৰফ-বৰফ পৰিলে আপুনি বহুত সাৱধানে মানে বাইক বা যি হওঁক, আহ গাড়ী বা বাহন বহুত সাৱধানে চলাবলগীয়া হয়। সেইবোৰ কথা আমি ভ্ৰমণৰ টাইমত আহ অলপ চাবলগীয়া হয়, গুৰুত্ব দিবলগীয়া হয় সেইবোৰ কথা।
হয় আৰু বহুতখিনি বস্তু এনেই শিকিবও পালে ন আপুনি তাত গৈ তেনেকে?
পালো। আৰু তাৰে ভ্ৰমণ কৰোঁতে আৰু এটা কথা মই তাত শিকিব পালো যে টাৱাংৰ মানুহখিনিৰ হস্পিটেলিটি বা ইমান আহ ৱেলকামিং নেচাৰ ন? বা ইহঁতৰ যিটো আহ লাইফষ্টাইল বা ইহঁতৰ যিটো আমাক যেনে ধৰে আমাক আদৰণি জনালে বা ইহঁতৰ ঠাইবোৰ ইহঁতে আমাক গাইড কৰিলে বা দেখুৱালে যে মানে বহুত আহ সেইটো শলাগ লবলগীয়া আৰু। বা আৰু ইমান ধু চাফ-চিকুণ চাফ-চিকুণ আৰু তাৰে ভ্ৰমণ সেই বহুত কেইটা তেনেকুৱা আছে জলপ্ৰপাত চালোঁ আমি তাতে নদ-নদী আহ মনেস্ত্ৰীবোৰ চালোঁ, ত সেইবোৰ তেনেকুৱা অভিজ্ঞতা বহুতখিনি আহ জীৱনত আছে বাৰু ভ্ৰমণ
হয়-হয়। আৰু আপুনি মানে ভৱিষ্যতে ক'ত যাব বিচাৰে তেনেকে কওঁকচোন অলপ?
হা, কি কৈছে?
হয় আপুনি মানে ভৱিষ্যতত আৰু মানে কোন কেনেকুৱা ঠাইত
আহ মোৰ ভৱিষ্যত মোৰ ভৱিষ্যতত যদি মই কওঁ যেতিয়া যদি সময় সুবিধা মিলে মোৰ এবাৰ লেহ লাডাক যাব মন আছে, হিমাচল যাব মন আছে, তাৰ পিছত উত্তৰাখণ্ড সেই সেইবোৰ ঠাই আগতে ফুৰি ল'ম তাৰপিছত
হয়-হয়।
এইবাৰ আমাৰ নিজৰ এই আহ আমাৰ ৰাজ্যখন আমি যত বসবাস কৰো, সেই ৰাজ্যখন গোটেই ডিষ্ট্ৰিক্ট এতিয়ালৈকে ফুৰা হোৱা নাই। প্ৰায়খিনি ডিষ্ট্ৰিক্ট হৈ গ'ল, কিন্তু এতিয়াও আঠ, নখনমান ডিষ্ট্ৰিক বাকী আছে সেইখিনি ডিষ্ট্ৰিকো মোৰ চোৱাৰ এ ভ্ৰমণ কৰাৰ হেঁপাহ এটা আছে।
আচ্ছা-আচ্ছা।
হয়, আপোনাৰ
মইয়ো তেনেকে মানে, এতিয়াতো পঢ়ি আছো বাৰু মানে ভাবিছো যেনে। এইটো এইজতে আৰু মানে বহুখিনি ঠাই ফুৰিব মন আছে, যিবোৰ পাহৰীয়া জেগা হয়। অলপ মানে ট্ৰেকিং কৰি যাব লাগে তেনেকুৱা ঠাইবোৰ মই গৈ বেছি ভাল পাও চ মই আহি কৰো যেনেকে মিজোৰামৰো মানে মিজোৰামত অলপ-অলপ আগতে গ'লো, অলপ
হয়-হয়-হয়।
হয়, তাতো ট্ৰেকিং কৰিলো তেনেকে মই অৰুণাচল-অৰুণাচল প্ৰদেশৰ চাইডত যাব মন আছে মোৰো।
হয়-হয়।
হয়, সেইটোৱে বিচাৰো আৰু মানে প্ৰথমতে এই মানে নৰ্থ ইষ্টৰ চাইদবোৰে ফুৰি ল'ম। তাৰ পিছত বাহিৰত যাম বুলি ভাবিছো কেতিয়াবা।
হয়-হয়, অ, বহুত ঠাই আছে তেনেকুৱা ফুৰিবলগীয়া, আমি ভ্ৰমণ কৰিবলগীয়া বহুত। ঠাই আছে, ত' আমি সময় সুবিধা মিলাই আমি ভ্ৰমণ কৰিব লাগিব। নহয় জানো।
হয়-হয় ঠিক আছে দিয়ক, আপোনালোকক কথা পাতি ভাল লাগিল, এৰিছো নহ'লে এতিয়া।
হয়, নিশ্চয় আপোনাৰ লগতো কথা পাতি ভাল
অ'।